হেল্ল', হেল্ল',
হেল্ল', নমস্কাৰ।
নমস্কাৰ।
হয় নমস্কাৰ হয় কি কৰি আছে। মই এনে আছো আৰু বাৰু আপোনাৰ প্ৰিয় উৎসৱ কি।
মোৰ প্ৰিয় উৎসৱ বিহু বিহু আপোনাৰ।
অ মোৰো বিহুৱে আপুনি বিহু কেনেকে পালন কৰে।
তেনেকে যেনেকে মানে বেছিভাগ মানে মানুহে যেনেকে পালন কৰে মানে তেনেকুৱাকে। বেছিভাগ মানুহ তেনেকে পালন কৰে মই তেক আমিও তেনেকে পালন কৰো এ,
আচ্ছা কেনে কেনেকে কৰে হয় হয়।
হয় কওক। হেল্ল',
তে তেনেকুৱাকে আৰু এ ভোগালী বিহুত আমি গান চান গাও বিহু চিহু নাচো। প্ৰগ্ৰাম চগ্ৰাম হয় বহুত ত তেনেকুৱাকে প্ৰগ্ৰাম কৰো। আমাৰ বহুত আলহী মাতে তেনেকুৱাকে ভাল লাগে।
আচ্ছা।
আ উম আপুনি কেনেকে পালন কৰে।
মই এনেকে পালন কৰোঁ আৰু নাচো ভাত খাওঁ একদম পিঠা খাওঁ ফুৰিব যাওঁ।
পিছে আপুনি ক'ৰবাত ফুৰিব গৈছে নে নাই?
ফুৰিব গৈছোঁ, বহুত ফুৰিব গৈছোঁ।
অ'! ক'ত ক'ত গৈছে এতিয়ালে?
আমচিং গৈছিলোঁ। তাৰপিছত, শ্বিলং গৈছিলোঁ, আৰু গৈছিলোঁ। ত' তেনেকুৱাকে, লৈ গৈছিলে আমাক। ফুৰাবৰ কাৰণে মানে পিকনিকৰ কাৰণে গৈছিলো।
আপুনি কৰবাত গৈছে নে নাই। হেল্ল'?
ফুৰি আহিছোঁ আকৌ। বহুত জাগা গৈছিলোঁ। অ'! আপোনাৰ হংকং, ডিনীলেণ্ড, এইবিলাক জেগা গৈছোঁ। কালি আকৌ, কালি এটা জেগা গৈ আহিলোঁ মই। আপোনাৰ এই, আবু ধাবি, ভাল লাগে! তাতে গৈ আবু ধাবি।
কাতাৰ?
অ'! কাতাৰা আবুধাবি। য়েছ!
আচ্ছা!
ভাল লাগিল তাতে।
আপুনি যদি ইমান চাব গৈছিলে?
অ'! ফিফাও অলপ চাওঁ মানে, টিকেট নাপালোঁ, গম পাইনে? একদম ভাগ্যটো বেয়া!
উম! মানে, একো নাই। আৰু, আৰু--ফাইনেল, ফাইনেল চাব যাব।
অ'! ফাইনেল চাব যাম বাৰু। ফাইনেলৰ প্ৰি বুকিং মই কৰি থ'লো। মই টিকেট কাটি থৈছোঁ।
আচ্ছা!
ফাইনেলৰ টিকেটটো মই কাটিছো। ফাইনেলটো যাম, চাব যাম। আগতে মানে, লগৰ লগত যাম বুলি ভাবিছোঁ আৰু! ফাইনেলটো চাব। চিনেমা হলত চাব পাৰি! কিন্তু, ইমান এনেকুৱা ফিলিং নাই, হয়নে নাই?
হয়, হয়!
হয়! চিনেমা হলতো লাইভ দেখাই।
চিনেমা হলতো দেখাই আছে নেকি?
তাতে, অ' অ'! চিনেমা হলত প্ৰত্যেক, মেটচ দেখাই আপোনাৰ। ৰাতিপুৱা কেইটা? দুটাৰ পৰা। আপোনাৰ লাইভ মেটচ দেখাই ৰাতিপুৱা দুটা। ৰাতিপুৱা দু, আ, আমাৰ ইণ্ডিয়াৰ ৰাতিপুৱা দুটা। সিহঁতৰ, দিনত কিমান বাৰটা মান হয় চাগে। এ, সেই আৰু! সেইটো টাইমতে হয় আৰু আমাৰ, এইফালে ইণ্ডিয়াৰ। চিনেমা হলত লাইভ দেখাই।
পিছে, আপুনি চিনেমা চাইনে নাই? আপুনি এইটো চাইছেনে নাই? ধামাল যে আজি। অ'! কওঁকচোন, কওঁক? অ'! আপুনি কি কৈ আছিলে, মোৰ, মোৰ বিষয়ে?
অ'! কিবা ক'লি? অ'! মানে, আপুনি ফিফা ৱৰ্ল্ড কাপৰ ভিতৰত, কোনটো মানে, টিমক কোনটো দেশৰ টিমক, বেছি চাপৰ্ট কৰে?
মোৰ টিমটো আৰু ওলাইয়ে গ'ল আৰু। কিয়ে ক'ম, পৰ্তুগাল! আমাৰ, ৰোনাল্ডো দাদা।
আচ্ছা! এতিয়াটো। এ, মানে এতিয়া মানে কি? পৰ্টুগাল টিমটো ওলাই গ'ল।
অ'! এ, ৰিটায়াৰো হৈ গ'ল বেচাৰা! দুখ লাগিল অলপমান। বেছি লগা নাই বাৰু, অলপমান দুখ লাগিছে।
উম, উম! পিছে, এইটো, দুয়োটাৰো? এ, সেইটো হাৰা- জিকা হ'বই, খেলৰ মতে।
হাৰা- জিতাতো এইটো বেলেগ কথা, জিন্দা যিহেতু, জন্মিছে যিহেতু, মৰিব লাগিবই এয়ে আৰু। খেলুৱৈ হৈছে আৰু, ৰিটায়াৰ হ'ব লাগিব নাই এদিন।
উম!
যেনে, আমাৰ এইফালে, ভাৰতৰ মহেন্দ্ৰ সিং ধোনী। এই, ৰিটায়াৰ হৈছে। তেওঁ এজন বিখ্যাত মানে লেজেণ্ডৰী প্লেয়াৰ৷
হুম- হুম হু
হয়! আপুনি চিনি পায়নে নাই? মহেন্দ্ৰ সিং ধোনীক?
আৰে তেওঁক কোনে চিন নাপাব কওকচোন আমি যিটো ঠিকেই চবেই চিনি পায় ফিফা ৱৰ্ল্ড কাপটো ফিফা আহ পেজটো তেওঁক মানে তেওঁক দি আছে টো, কোনে চিনি নাপাব কৱকচোন?
আচ্ছা হয়। সেইটো হয় থালা ফৰ এ ৰিজন, থালা দে ইয়েছ। আমাৰ ৰনাল্ডো দাদাৰো জাৰ্চি নাম্বৰ ছেভেনে আছিল থালা৷
ছেভেন উম-উম।
ছেভেন মানে দুুনীয়াৰ পৃথিৱীৰ কাৰণে ছেভেন টো একদম লাকি নম্বৰ। যেনেকে সাতটা সা খাতটা এই অজোবা আছে মানে ছেভেন ৱৰ কিবা যে এইটো৷
অ
সেইটো আছে লগতে এ এ সাতটা মাহ থাকে মানে চৰি সাতটা দিন থাকে এমাহত৷ হয় নে নাই এই মাহত খাতটা থাকে৷
সাতটা থাকাতাহ সাতটা দিন থাকে
অ এসপ্তাহ সাতটা দিন থাকে হয় নে নাই? সেইয়া আৰু এনেকে সাত মানে লকী লাকী৷
ইয়েছ৷
আৰু কিবা কিবি আছে বা সাত সাতেদি আৰু কিবা কিবি আছে কিবা তৰা চৰা কিবা এইবিলাক এইবিলাক বুলিলে কিবা সাতাৰ কিবা মিল হৈ আছে বোলে৷
আৰু মানে কি কোৱা মানে মানে কি সাতটা এ আচমান আছে বুলি কোৱা আচমান মানে কি আকাশ৷
অ আৰু আমাৰ পৃথিৱীৰ সাতটা স্তৰ আছে ভূমণ্ডল জলমণ্ডল৷ এনেকে তলে তলে অ আৰু আমাৰ পৃথিৱী এই প্লেট টো যে জীৱক কিবা ভূমিকম্প আহিলে লৰে বোলে সেইটো হাতটা আছে৷ ইভেন ইজ অলৱেজ এনি এভৰিৱেৰ৷ ছেভেন সাত৷ আৰু ৰামধেনুটো সাত ৰং৷
হয়-হয়-হয়৷ আৰু এ তেনেকুৱা বহুত মানে বহুত সাতটা মানে বহুত আৰু এক কি মানে মহাদেশো সাতটা আছে মহদেশো
অ মহাদেশ অ ইয়েছ ৰাইট ধৰিলে আপুনি৷
তেনেকুৱা ভাবিলে বহুত ওলাব৷
অ এনে বহুত ওলাব বহুত মানে৷ সাতটা ওঠ ওঠৰ কিন্তু নাই ইমান নাই ওঠৰ ফৰটিফাইভ বিলাকৰ নাই ইমান
সেউৰ ইমান নাই কিন্তু-কিন্তু হাত কব গ'লে বহুত আছে এতা-এতা মোৰ এ উম-উম কওক
কওক-কওক আপুনি কওক-কওক৷
আপুনি কওকচোন
ন আপুনি কওক
আৰে কৈছো ন আপুনিওক
দে কওক-কওক আপুনি কওকচোন প্ৰথমতে৷
নকও মই৷
আপুনি অ মানে কি বুলি কয় আহ কি কৈ আছিলো পাহৰি গলো এতিয়া৷ অ কি কৈছিলো বা মই পাহৰি গলো আপুনি কি খাই ভাল পায়?
মই বেছিকে বিৰিয়ানী, চিকেন৷ অহ তেনেকে যে কিবা নিচিনা মিঠাই বস্তু নিজে সিজিব খাই বহুত ভাল পাওঁ
মিঠাইত কি ভাল পায় আপুনি মি মি মিঠাইত কি ভাল পায় আপুনি মিঠা বস্তুত কি ভাল পায়
মিঠা বস্তুত মই আচলতে চব মিঠা বস্তুৱে ভাল পাও মোৰ বহুত ভাল লাগে মিঠা দিয়েই
অ আচ্ছা অ মিঠা থাকিলে হল মানে হয় নে নাই তিতা কেৰেলা যদি মই আপোনাক মিঠা দি দিও সেই খাব
আৰে সেইটো কেনেকা উম হু সেইটো অদ্ভুত হল আপুনি খাই থাকক
হে হে নহয় আপুনি কৈছে মিঠা যি দিয়ে খাই দিম সেইটোৱে মিঠা আপোনা যদি মই যি দিও আপুনি খাই দিয়ে তিতা কেৰেলাও খাব আপুনি
আৰু সেইটো মানে আমি মিঠাই যদি ভেৰাইটিছ থাকে সেইটোও এটা
অ সেইটো ক কম আপুনি কৈছে মিঠা হলে হ'ল যদি মই তিতাকলাত যদি মই মিঠা দি দিও সেইটোতো খাব ন তাতে যে মিঠাটো আছে
মিঠাটো খাম তিতাটো থৈ দিম
অ আচ্ছা অ হহ
অ ঠিক আছে দিয়ক পুনৰ কথা পাতিম ভাল লাগিলে আপোনাৰ লগত কথা পাতি
হয় ঠিক আছে
ধন্যবাদ